হেল্ল'।
হেল্ল'।
হয় কওঁক।
হেল্ল'।
হেল্ল'।
হেল্ল' হয় কওক।
হেল্ল' অ', কি কৰিছা? কি কৰিছে।
এইয়া এনেই বহি আছোঁ, ভাত খাই ভাত খাই বহি আছোঁ।
অ', অ', পথাৰ যোৱা নাই।
পথাৰ যোৱা নাই বহুত গৰম যে।
অ', গৰম দিছে পুৰা ৰ'দ দিছা বাৰ। বাকী পথাৰত পাইন দুনীয়া আছে ন'।
পথাৰত পানী, কালি বৰষুণ দিছিলে।
কালি ৰাতি বৰষুণ দিছে অ' হয়।
এতিয়া মানে বহুত ৰ'দ।
হয় হয়।
আমাৰো তেনেকুৱাই বাৰু। কালি অলপ বৰষুণ দিছে, তেতিয়া মানে পথাৰত অলপ পানী হৈছে, এতিয়া ৰ'দ দিলেওতো ৰুব লাগিবই, পানী থাকোতেই। সেইবাবে মাহঁত গৈছে। হাল বাইছে, হাল বাইছে।
হয় হয়, টেক-টেকটৰে ন'?
ট্ৰেক্টৰে অ'। আগৰ নিচিনা মানে এতিয়া গাঁৱলীয়া পৰিৱেশ নাই যে মানে গৰু আজিকালি গাঁৱলীয়া মানুহে ইমান নুপুহাই হ'ল। সেইবাবে যান্ত্ৰিক প্ৰযুক্তি ওলোৱাৰ পিছত যান্ত্ৰিক প্ৰযুক্তিতিয়া খেতি কৰে আৰু।
হয় হয়।
ট্ৰেক্টৰ, পাৱাৰটিলাৰ এনেকে।
হয় হয়।
নে কি আপোনালোকক যান্ত্ৰিক প্ৰযুক্তিয় কৰেনে নে আগৰ দিনৰ গৰুৱে হাল
নাই নাই, আমাৰ আমাৰ আমাৰ ট্ৰেক্টৰে ব্যৱহাৰ কৰা হয় যান্ত্ৰিক পদ্ধতি।
জান্তি
আজিকালি যি, হয় হয় পৰিৱৰ্তন হৈছে।
পৰিবৰ্তন হোৱাৰ লগে লগে আপোনাৰ আগৰ দিনৰ কিছুমান মানে বস্তু, সামগ্ৰীবোৰ হেৰায়ে গৈছে প্ৰায়।
হয় হয়।
পুৰণি সা বস্তুবোৰ মানে, পুৰণি পৰম্পৰাবোৰ হেৰায়ে গৈছে। এতিয়া নতুন নতুন পৰিৱৰ্তন অহা কাৰণে নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হৈছে আৰু। এতিয়া বৰষুণ নি এতিয়া বৰষুণ নিদিলেও চৰকাৰে ব্যৱস্থা কৰা, আপোনাৰ জলসিঞ্চন ব্যৱস্থা এইটো চ'লাৰ, চলাৰৰ চলাৰত বা জলসিঞ্চন ব্যৱস্থা ব্য-ব্যৱহাৰ কৰিও বৰষুণ নিদিলেও আজিকালি পানী মানে যোগান ধৰি খেতি কৰিব পৰা যায়।
হয় হয় হয়।
আগতে আকৌ গাঁৱলীয়া আমাক
আপোনালোকে যিটো ধান ধানটো উৎপন্ন কৰে
হয়।
সেইটো বেচেনে নে নে ঘৰত বিক্ৰী কৰা হয় নে ঘৰত খাবলৈ কৰে?
মানে আগৰ দিনৰ মানুহে খেতিটো নিজৰ জীৱিকা হিচাপে অকল ঘৰত খালকে ব্যৱহাৰ কৰে। কিন্তু এতিয়া আমি অলপ মানে উন্নত প্ৰযুক্তি সাৰ, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অলপ খাদ্য বস্তুটো অলপ বেছিকৈ বেছি পৰিমাণে মানে উৎপন্ন কৰি এতিয়া অলপ ব্যবসায়িক ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়, আমাৰো ঠিক তেনেকুৱাই। নিজে ঘৰত খোৱাৰ লগতে মানে কিছু আমাৰ ব্যৱসায়িক কামতো আমি ব্যৱহাৰ কৰোঁ খেতিটো।
হয় হয় হয়। আপোনালোকে কি সাৰ প্ৰয়োগ কৰে?
হাই আমি আপোনাৰ ইউৰিয়া এনেকে কিছুমান ৰাসায়নিক সাৰ, ইউৰিয়া, কীটনাশ পৰিমানৰ বীজ উৎপন্ন হোৱা খাদ্যৰ বাবে এনেকুৱা ধৰণৰ অ', খাদ্যভাস বা শস্যবিলাক আমি প্ৰয়োগ কৰো।
হয়, হয়, আপোনালোকে এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত
হয়, হয়।
আপোনালোকে এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত কিবা লাভৱান হৈছে নে?
ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মানে আমা আমি আগতে যিমান পৰিমানে শস্য উৎ মানে উৎপাদন কৰো। তাতকৈ অধিক পৰিমমানে শস্য উৎপাদন কৰা হৈছে। তাৰ ফলত সেয়া ব্য্ৱসায়িক উৎপাদন বৃদ্ধি পাইছে। সেয়া বাণিজ্যিক ক্ষেত্ৰত আমি ব্য্ৱহাৰ কৰি ঘৰ চলাবৰ বাবে টকা টকা-পইচা অলপ লাভ হৈছে আৰু। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰা হ যিহেতু। কিন্তু তাৰ ফলত আকৌ কিছুমান মানে অসুবিধাও সৃষ্টি হৈছে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা ফলত। এই মাটিৰ গুণাগুণ শক্তিটো কমি গৈছে।
আপোনালোকে আপ আপোনালোকে কিমান মাটিৰ ধান খেতি কৰে?
আমি আপোনাৰ এতিনা আঠ বিঘা, ন' বিঘা মান কৰো মানে আপোনাৰ নিজৰ ঘৰৰ। খাবৰ বাবে তিনি চাৰি বিঘা। আৰু মানে বাণিজ্যিক ক্ষেত্ৰত বা ব্য্য়ৱসায় ব্য্ৱসায় ক্ষেত্ৰত কৰিবলৈ হ'লে আমি সাৰ প্ৰয়োগ কৰি আপোনাৰ চাৰি, পাঁচ বিঘা মান মাটি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ উন্নত মানৰ বীজ ব্যৱহাৰ কৰি মানে শস্য উৎপাদন কৰো আৰু ধান খেতি।
হয়, হয়, আপোনালোকে কিমানমান টকা মানে লাভ পায় বছেৰেকত?
আমাৰ বছৰেকত মানে মই ইমান ভালকে গ'ম নাপা কিন্তু, আমাৰ পৰিয়ালৰ মানুহে ভালকে গ'ম পাব কি যিহেতু মই ইমান সেই ইমান মানে খেতিত মই ইমান লাগি নাথাকোঁ, ঘৰৰ মানুহেহে গ'ম পাব মুঠ কিন্তু আগতকৈ আমাৰ বহুত মানে উ ৰাসায়নিক সাৰ ব্যয়ৱহাৰ কৰাৰ ফলত উন্নত মানৰ বীজ ব্যৱহাৰ কৰাৰ পৰা আগতকৈ আমাৰ ধান খেতি অলপ মানে লাভৱান হৈছে বুলি মই জানো আৰু। হয়, আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ খেতি কৰে?
আমাৰো বিশেষকৈ ধান খেতিয়ে কৰা হয়। এইটো এইটো সময় ধান খেতি সময়। আৰু বিশ এইবাৰ মানে যিহে গৰম তাৰ ফলত অলপ সমস্যাৰ সন্মুখীন হৈছো।
আপোনালোকৰ ফালে চৰকাৰে ব্য্ৱস্থা কৰি দিয়া জলসিঞ্চন ব্যৱস্থাটো পোৱা নাই নেকি?
নাই নাই এইটো নিৰ্দিষ্ট মানে সমূহীয়াকৈ কোনেও পোৱা নাই।
হয়।
আমি এইটো মানে নিজৰ নিজে পানী সিঁচি মানে পানী সিচি লওঁ।
হয়, হয়, আৰু মানে বতৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব?
হয়, ওচৰৰ নৈ পুখুৰী তাৰ পৰা আমি পানী সিচিলোঁ।
হয়, হয় অ', আৰু মানে আপোনালোকে বতৰৰ ওপৰত নিৰ্ভৰ বৰষুণৰ পানী হলেহে মানে মানে খেতি বাতি কৰিব পাৰে আৰু কি?
হয়, হয়, হয়, এতিয়া যোৱা ৰাতি বৰষুণ জাকৰ ফলত আজি আমি বোকা দিব পাৰিম যিহেতু হয়, হয়।
আচলতে বৰষুণো কম খুব কম পৰিমাণে হয়। এতিয়া এই পৰিৱৰ্তন হোৱাৰ লগে লগে আপোনাৰ আগৰ গাঁও অঞ্চলবিলাকৰ গছ-গছনি কাটি তাৰমানে অলপ উন্নত, চহৰলৈ নগৰলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত মানে অপোনাৰ বৰষু বৰষুণৰ পৰিমাণটোও খুব কমি গৈছে। সেইবাবে আজিকালি মানে অ গাঁৱলীয়া মানুহৰ সেইবাবে মানে খেতি কাৰ্যত অলপ অসুবিধা অসুবিধা হৈছে।
হয় হয় আজিকালি জলসিঞ্চন নহ'লে মানে খেতি কৰিবলৈ সম্ভৱেই নহয়।
হয় হয় জলসিঞ্চন জলসিঞ্চন ব্যৱস্থাটো এতিয়া মানে চৰকাৰে ব্যৱস্থা কৰিছে যদিও গাঁৱৰ প্ৰতি ঘৰ মানুহে সেই ব্যৱস্থাটো মানে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় কিছুমান লোকেহে জনসিঞ্চন ব্যৱস্থাটো মানে লাভ কৰিবলৈ সক্ষম হৈছে।
হয় হয়।
কিন্তু দ-দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে যিহেতু বৰষুণ বা বতৰৰ ওপৰতে নিৰ্ভৰশীল হব লাগিব কাষৰ নদ-নদী, পুখুৰী আদিৰ ওপৰত দৰিদ্ৰ লোকসকলে মানে নিৰ্ভৰ হ'ব লাগিব।
হয় হয় আমিও এতিয়া সেইটোৱে বৰ্তমান কৰোঁ মানে পুখুৰীৰ পৰা আমি পানী সিচোঁ। তেনেকে খিতি কৰো।
হয়। আমাৰো আমাৰ বাৰু, অ কওকচোন। অ আমাৰ ফালে জলসিঞ্চন ব্যৱস্থাটো প্ৰায় আছে বাৰু। আমাৰ সেইবাবে ইমান সমস্যাৰ সৃষ্টি হোৱা নাই। আমাৰ মানে যিহেতু বাণিজ্যিক ক্ষেত্ৰত আমাৰ খেতি বা কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয় ব্যৱসায়িক ক্ষেত্ৰত। সেইবাবে সেইখিনি ব্যৱস্থা কৰি লোৱা হৈছে মানে।
আপোনালোকে বাকী মাহজাতীয় শস্যবোৰ কৰেনে?
মাহজাতীয় শস্য আমি এইটো কৰো এইটো মাটিমাহ, মগুমাহ, বুটমাহ আদি মানে কিছুমান, যিখিনি ব্যৱসায়িক ক্ষেত্ৰত সেয়াও ব্যৱসায়িক ক্ষেত্ৰতে ব্যৱহাৰ কৰা।
হয় বাকী সৰিয়হ বা তিল এনেকুৱা জাতীয়
সৰিয়হ, তিল, মাটিমাহ এনেকুৱা ধৰণৰ শস্যবিলাক আমি কৰোঁ মানে।
সৰিয়হৰ পৰাটো মিঠাতেলটো তৈয়াৰ কৰা হয় ন?
অ সৰিয়হৰ পৰা আপোনাৰ মিঠাতেল তৈয়াৰ কৰা হয়, আকৌ এটা অসমীয়া বস্তু টো সৰিয়হৰ পৰা খাৰলি বুলি কয় খাৰলি ব্যৱহ মানে উৎপন্ন কৰা সেইটো সেইটো এটা ভাল দাম থকা বস্তু, ভাল দামী বস্তু।
খাৰলি খাৰলিটো কেনেকে তৈয়াৰ কৰা হয়?
খাৰলিটো আপোনাৰ সৰিয়হটো পিচি
হয়।
আপোনাৰ শুকাই অলপ পানীৰ লগত মিহলাই মানে তেনেকে তৈয়াৰ কৰা হয়।
হয় হয় আচ্ছা।
সৰিয়হটো পিচি লয় মানে তাৰপিছত অল কেইদিনমান এনেকুৱা কলগছৰ পাতত বান্ধি অলপ দিন থৈ দিয়ে।
হয় হয়।
অলপ প্ৰায় এসপ্তাহ পোন্ধৰ দিন মান থোৱাৰ পিছত মানে খাৰলি বস্তুটো খাব পৰা হয় আৰু।
আপুনি খাই পাইছেনে?
খাই পাইছো। আমাৰ ইয়াত যিহেতু তৈয়াৰ কৰে সৰিয়হ-চৰিয়হ খাবলৈ ভাল আপুনি মানে খালেহে গম পাব সোৱাদটো কে
মোকো এসাঁজ খুৱাব বুলি আশা থাকিলে।
আপ, আপোনাকে এসাঁজ খুৱাম বুলি আশা থাকিলে।
হয়।
বাকি আপোনাৰ ভাত খালোঁ বাৰু ভাত খাই তোমাৰ আজি পঁইতা ভাত যিটো মানে অলপ মানে কালি ৰাতি বনোৱা বা পৰহি ৰাতি বনোৱা ভাতটো অলপ মানে পানী দি কৰি দিলে আবেলি ৰা ৰাতি দিয়া ভাতটো খাই আজি আবেলি খাব পাৰে আৰু আপোনাৰ পঁইতা ভাতৰ লগত মাছৰ ভাজি
উম হয়।
আলু - পিটিকা।
হয়।
একে, এনেকে এটা এইটো মানে গৰমৰ দিনত এইটোৰ গা ঠাণ্ডা পেলাই থোৱা এটা সঠিক উপায় আৰু পইতা ভাত। পইতা ভাত খালে মানুহৰ এই গৰমত গা সাত পৰি থাকে আৰু ঠাণ্ডা লাগি থাকে।
এই গৰমত কঁঠাল খাব পাৰিছেনে?
কঁঠাল গৰমৰ বস্তুটো কঁঠাল কঁঠালটোতো গৰমত খোৱা বস্তুৱেই। এতিয়া বৰ্তমান লাগিছে যদিও আমি বৰ বেছি পৰিমণে খোৱা নাই কমেও এটা দুটা এনেকে খাইছো আৰু
কিন্তু কঁঠালৰ কঁঠালৰ গুটিটো বিশেষ মানে উপকাৰিতা আছে।
উপকাৰী এটা আছে অ' কঁঠালৰ মানে কঁঠাল খোৱাৰ পিছত কঁঠালৰ গুটি এটা পুৰি, পিটিকা কৰি খাব পাৰে। যিকোনো ডালিত দি সিজাই খাব পাৰে।
কিন্তু বজাৰত তাৰ চাহিদাও মানে আছে অলপ
অ' চাহিদাও ভাল বজাৰত তাৰ, দামো ভাল।
হয়, হয়।
কঁঠালৰ কঁঠাল বস্তুটো আচলতে কঁঠাল বস্তুটো দাম দাম ভালেই।
হয়।
যিখিনি ঠাইত নহয়, দাম ভালেই হয়।
আৰু এটা কথা সোধো আপোনালোকে এই কল পচলাটো খাইছে নে কল পচলা?
অ', কল পচলা খাইছো যিটো মানে কলৰ সৰু পুলিটো কাটি আনি তাৰ মাজৰ ডোখৰ অলপ বাকলিটো ওপৰ বাকলিৰ তাৰ মাজৰ ডোখৰ ধুনীয়াকে বনাই খায়। হয় আপোনালোকে খাই পাইছে? বাঁহ গাজ খাইছে বাঁহ গাজ?
অ' বাঁহৰ গাজ খাইছোঁ তাৰ পৰা যিটো খৰিচা তৈয়াৰ কৰা হয়।
অ' খৰিচা তৈয়াৰ কৰা হয় খৰিচাটো এটা। খৰিচাটো এটা গৰমৰ দিনত এটা গা নে গা ঠাণ্ডা পেলাই থোৱা বা গা ঠাণ্ডা হ'বলৈ এটা খোৱা বস্তু এটা প্ৰধান
হয়, হয় এটা এটা অতি উপকাৰী মানে।
একদম অতি উপকাৰী গৰমৰ দিনৰ অতি উপকাৰী মানে খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু খৰিচা।
হয়, হয়।
হয়, হয়। বাকী ঠিক আছে আকৌ পিছত পাতিম আপোনাৰ লগত।
অ', ঠিক আছে!